হেল্ল' অ, কি কৰি, অ, কি কৰি আছা?
এ এনেই ঘৰৰ পৰা অলপ ওলাই আহিছিলোঁ, তুমি?
মই এই আগফালে ৰখি আছোঁ।
উম, ভাত পানী খালা?
ভাত পানী খোৱা নাই এ আধা ঘণ্টামান পি আধা ঘণ্টা এক ঘণ্টা পিছত খাম আৰু।
উম, নাই নাই আমাৰ এই বনাব গৈছে মানে বৰষুণটো দিছিলে যে।
অ', অ, আমাৰ ফালে বাৰু বৰষুণ আহা নাই।
এই মইও বৰষুণ আহা বুলি গমেই পোৱা নাছিলোঁ এই অলপ আগতে শুৱাৰ পৰা উঠিছিলো বুজিছা।
অ',
শুৱাৰ পৰা উঠাৰ পিছতে গম পাইছো ব ষুণ দি আছে বুলি মই ইমান ধুনীয়া কে ঠাণ্ডা লাগিছে শুই গ'লো গমেই নাপালো ম'বাইল চাই চাই।
অ', শুই আছিলা নেকি?
অ', এই ওলাই আহোতেহে গম পাইছো যে বৰষুণ দিছেহে কিবা।
উম, আৰু কামত যে তুমি যে আজি কৈছিলা কামত যাবা, কেইটাৰ পৰা কেইটাত আহিছিলা? কামৰ পৰা কেইটাত আহিছিলা?
এ কামত বুজিছা কামত গ'লো আজি ভালকৈ কাম নহলে মানে কামটো আধাত টো বেছি হৈ গৈছে যে।
অ',
সেইকাৰণে মানে ইমান আজিকালি কনজিউমাৰ নোহোৱা হৈছে সেইকাৰণে কামটো লৈ যাওঁ কেতিয়াবা অ', মানে এইটো কাম শেষ হৈছে বুলি য়ে ক'ব পাৰি, আৰু ইয়াত এতিয়া বেলেগ চাইডে যাব লাগিব আউ।
অ', আমাৰ ফালে এইটোৰ কাম মানে যিমান আছিলে এটাই শেষেই হ'ল।
অ', সেইফালে, যোনফালে ৰাজগড়ৰ ফালে শেষ হ'ল নেকি, গম পোৱা নেকি?
ৰাজগড় ফালে ৰাজগড়টো আমাৰ ফালে ইয়াত শেষেই।
অ', মই ভাবিছিলো এইটো চাইডে শেষ হোৱা নাই নেকি? উম, ভালেই ভালেই আৰু মানে মই ভাবিছিলো এইটো কাম মানে কি জানা স্মাৰ্ট মিটাৰ
আমাৰ ঘৰত নাই লগোৱা এতিয়ালৈকে, কিন্তু লগা, লগোৱা নাহিলে শু শুনি পাইছা?
অ', লগাই লোৱা লগাই লোৱা নহ'লে পিছত দিগদাৰ হ'ব।
অ', সেইটোৱে এতিয়া মই কলেতো নহব না অ, দেউতাক কব লাগিব।
দেতাক কৈ পেলাই তুমি লগাই লোৱা বুইছা। নহ'লে দিগদাৰ হৈ যাব নহয়।
অ সেইটোৱে, নহ'লে পিছত কিনিব লাগিব এক্সট্ৰাকে।
আকৌ এক্সট্ৰাকৈ তুমি কিনিবও লাগিব। তাৰপিছত তোমাৰ লগোৱা মানুহ আহি পেলাই এৰি দিয়াটো আছেই। পইচা দিব লাগিব।
অ এয়েনে অ এনে-এনে পইচা খিনি ভৰিব লাগিব, এতিয়াতো ফ্ৰীতে পাই আছো।
মানে তোমাৰ ন, দছ হেজাৰমান যাব সেইটো যদি তুমি এক্সচেঞ্জ হেৰি কৰিব যোৱা।
সেইটোৱেটো দেউতাক মই কৈছো। এতিয়া দেউতাই কি বা কৰে?
মানে এতিয়া তুমি যদি কৰা তুমি তেতিয়া ফ্ৰীতে হৈ যাব।
অ।
মানে তোৰ হেৰিয়ে এইটো ষ্ট্ৰিক ৰোল হৈ গৈছে যে। যিহেতু মানে হেৰি কৰি দিছে মানে এ পি ডি চি এলৰ ফালৰ পৰা মানে ষ্টিক ৰোল, ষ্টিক ৰোল দিছে। যিহেতু অ মিটাৰৰ ৰিডিং নিবলৈ এতিয়া মানুহ নাহে।
অ গম পাইছো।
তাৰ কাৰণে আজি-কালি ডিজিটেলৰ কাৰণে এইটো লগাই আছে।
অ। আৰু এইটো কাৰণেটো তোমাৰ হেৰি মোবাইলত এটা এপ আছে ন? সেইটোতো আমি চব ৰিচাৰ্জ কৰিব পাৰি। কিমান খৰচ হ'ল এইটো চব চাব পাৰি ন?
নিশ্চয়-নিশ্চয়-নিশ্চয় পাৰিব কাৰণ এতিয়া আমাৰ ঘৰত লগোৱা বহুত দিন হৈ গ'লতো, আজি ছমাহ মানে হৈ গ'ল।
উম।
আমাৰ তাত মানে অপচনটো আহিল।
উম।
তুমি ডেইলি কিমান ইউনিট খৰচ কৰিছা, ডেইলি কেই টকা তুমি হেৰি কৰিছা তিমান চব চাই থাকিব পাৰা।
অ তোমালোকৰ তো ঘৰত লগাইছা। এইটো তোমাৰ আগতে যে তোমালোকৰ হেৰি আছিলে আগত যিটো আছিলে মিটাৰ, এতিয়াটো নতুনটো লগাইছা। এতিয়া কোনটোত বেছি বিল আহে? সেইটো তুমি ক'ব পাৰিবা নেকি?
বেছি বিল মানে কোনটোত মানে সমানেই আহে একচোৱেল দামটো বুইছা। যোনটো মানে আগতে ঠাণ্ডা দিনত ধৰ অলপ কম হয়। এতিয়া গৰম দিন যিহেতু।
নাই নাই হেইটোৱেটো। এতিয়াটো গৰম দিনতটো অলপ বেছি আহিব। সেইটো কোৱা নাই। মানে তোমাৰ আইডিয়াতে
আইদিয়াতে মানে এক চওক বেছি নহয় মানে এশ পঞ্চাছ টকা মান বেছি আহে নেকি মোৰ মতে। তেনেকুৱাই লাগিছে জাৰণ যিহেতু মই ৰিচাৰ্জ কৰি আছো এইকেইদিন। মানে হাজাৰ টকা নাই লগৰ লগে কাট নাযায় তোমাক মানে তিনিশ টকা তাত মাইনাচটোতো জানাই কি হয়।
অ, অ
তোমাৰ ধৰা হেৰি তুমি পাঁচশ টকা এটা ভৰাইছা, তোমাৰ ধৰ বিল আহিছিলে দুশ টকা।
অ।
দুশ টকাতো তোমাৰ কাটি পেলাই তিনিশ টকা যোনটো থাকিব সেইটো তোমাৰ একটিভ বেলেঞ্চ হৈ গৈ থাকিব।
অ।
এক্টিভ বেলেঞ্চ হৈ গৈ থকা পাছত তোমাৰ তেতিয়া মানে হেৰি হৈ থাকিব বুইছা সেইটো কথা।
অ, অ গম পাইছো, গম পাইছো।
হয় এক্টিভ বেলেঞ্চ ছ কৰা পিছত তুমি মানে হেৰি হৈ থাকিব এইবিলাক।
অ।
কি বুলি কয় তোমাৰ এইটো বেলেঞ্চ মানে তোমাৰ যিমান ডেইলী দছ দছ টকা, পোন্ধৰ টকা তেনেকে কাটি-কাটি যেতিয়ালৈকে আকৌ জিৰ' হৈ নাযায়
অ।
তেতিয়ালৈকে তুমি ৰিচাৰ্জ ভৰাবলৈ দৰকাৰ নাই। আকৌ ৰিচাৰ্জ লগতো আকৌ ভৰাই দিব নালাগে নহয় তুমি এইটো পইচা শেষ হৈ যোৱাৰ লগত। তুমি বুইছা কথাটো?
অ-অ কিমান টাইম পিছত ভৰাব লাগিব?
তোমাৰ ধৰ মোৰ আমাৰ সেইদিনাখন আছিলে মাজত তাৰমানে আমাৰ মাইনাছত চলি আছিলে মই ভাবিছিলো মাইনাছত চাৰিশলৈকে চলিব বুলি।
অ অ অ
তাৰপিছত তিনিশ পোন্ধৰ টকা হৈ যোৱাৰ পিছত মানে আমাৰ লাইটৰ মিটাৰত লাইট আহি আছে ঘৰৰ পৰা লাইটটো ডিচকানেক্ট হৈ গ'ল তাৰপিছত মোক মায়ে ফোন কৰি ক'লে ল'ৰা মোৰ আমাৰ ঘৰত এই লাইটটো নাই চাইচোন কি হৈছে মোৰ এপটো খুলি চালো তাৰ ওচৰত মাক ক'লো মই এই মাইনাছ ওলাই গৈছে কাৰণে মোক কি তাহঁতক সেই ষ্টেটাছ ডিচকানেক্ট দেখাই আছে মই কৈছোঁ ইয়াত ডিচ কানেক্ট দেখাই আছে চাগৈ সেই লাইটৰ বিলটো দিব লাগিব এতিয়া। তেনেকে এ সেইটো সময় লাইটৰ বিলটো তাৰপৰা আকৌ ৰিচাৰ্জ কৰিলো চাৰিশ টকা এটা।
আমাৰ ফালে তোমাৰ এই আমাৰ ফালেতো চবেই স্মাৰ্ট মিটাৰ লগাইছে না এত এতিয়া মানে আমাৰ ঘৰৰ লগৰ এটা ঘৰ আছে যে সিহঁতৰ ঘৰত মানে দুট দুটা মিটাৰ আছে তোমাৰ এটা হ'ল ঘৰৰ আৰু এটা হ'ল খেতিৰ হে ধান-চান কৰে দেই সেইটো এতিয়া সিহঁতৰ অ সিহঁতৰ মানে ঘৰত স্মাৰ্ট মিটাৰ লগাইছে কিন্তু খেতিৰ যিটো হয় সেইটো মানে নতুনকে লগাইছিলে কিন্তু স্মাৰ্ট মিটাৰ নহয়। এতিয়া সেইটোতো এতিয়াতো আমাৰ খেতি হৈ গ'ল এতিয়া নেক্সটটো অহা বছৰ খেতি কৰিব। সেইকাৰণে সিহঁতে স্মাৰ্ট মিটাৰ লগোৱা নাই। এতিয়া সিহঁতে যেতিয়া স্মাৰ্ট মিটাৰ খেতিৰ কাৰণে লগাব লগাব লাগিবই ন।
মানে এইটো এতিয়া মানে এতিয়া কি হল জানা এই স্মাৰ্ট মিটাৰটো যে তুমি যুগ মিটাৰ মানে অল্ড মিটাৰ চবতে জাষ্ট চেলচ কৰিব লাগিব বুজিছা মানে অল্ড মিটাৰ এতিয়া এটা সেই থাকিব দিয়া নাই। কি কৈছে চবৰে চবৰে এতিয়া তোমাৰ এইটো চোৱা যোন বিলাক থ্ৰী ফেচ মিটাৰটো চিনি পোৱাই থ্ৰী ফেচ ইণ্ডাষ্ট্ৰীল মিটাৰ বিলাক যে থাকে যে অ সেইবিলাকো এতিয়া চেঞ্জ কৰিব লগীয়া হৈছে।
অ অ অ তেতিয়া হ'লেতো সেইবিলাকৰটো বেছি ৰিচাৰ্জ কৰিব লাগিব ঘৰত কে।
হেয়া
ঘৰতকেতো সেইবিলাকৰতো ইউনিটটো বেছি খৰচ হয় ন। অ সেইটোৱেই কৈ আছো অ সেইটোৱে কৈ আছো মই। বাকী তোমালোকৰ ফালে এতিয়া বতৰ কেনেকুৱা?
আমাৰ এইফালে বৰুষুণ দি আছে এতিয়া বৰ্তমান।
অ আমাৰ ফালে যে আজিৰ বতৰটো বহুত ভাল আছিলে ইমান বৰ বৰষুণ নাছিলেই কিন্তু দিনটো মানে ঠাণ্ডা হৈ আছিলে ইমান গৰমো নাই বতাহো অলপ অলপ আছিলে।
অ কি কৈছা? এইয়া আহা ৰোমটো ঠাণ্ডা তয় তো জানি বুজি লৈছো এই ফোন কৰিবৈ তো কথা দিছিলো বাৰু
হেল্ল'
হেল্ল'
অ শুনিছা।
অ শুনি আছো কোৱা।
অ মানে কৈ আছো যে আমাৰ ফালে যে আজি বতৰতো তোমাৰ ইমান ৰ'দ নাই বৰষুণো নাই কিন্তু অলপ ঠাণ্ডা ঠাণ্ডা আছিলে আৰু অলপ অলপ বতাহও দি আছিলে সেইকাৰণে আজিৰ দিনটো বহুত ভাল আছিলে।
উম উ উ গম পাইছো বাৰুতে আমাৰ এইফালে হেৰি বৰষুণটো অলপ আগতে দিছেহে মই শোৱাৰ পিছত।
অ, আমাৰ ফালে আহা নাই মানে অলপ অলপ পৰিছিলে মানে তেনে বেছিকে পঢ়া নাই আৰু
উম উ উ খু কি হব বৰষুণ দি বৰষুণ দি কি হ'ব? কোৱাচোন এতিয়া বৰষুণ হৈছে কাইলৈ ৰাতিপুৱাই আকৌ ৰ'দ দিব ধেল ধেল কৈ।
সেইটোৱেতো সেইটো কাৰণেতো বৰষুণ নিদিলেও ভালেই এক কথাত।
হুম টি টি টি এ এ এ বৰষুণ দিয়াতকৈ নিদিয়াই ভাল। এতিয়া খেতি যিহেতু খেতি উম কোৱা কোৱা
সেইটোৱে মানে কৈ আছো বৰষুণ দি কেনে যদি গৰম দি দিয়ে ইমান, তেতিয়াহ'লেটো লাভটো কি হব।
উম সেইটোয়ে এতিয়া কাৰণ খেতি কৰা সময় আহি গৈছেতো আমাৰ ইফালে? যাৰ কাৰণে এতিয়া বৰষুণটো দৰকাৰ দৰকাৰ।
অ আৰু সেইটো বাৰু হয় আৰু এতিয়া বেছি বৰষুণ দিলে আৰু আমাৰ ফালে আৰু এটা জামেলা। বানপানী আহি যোৱাৰ চাঞ্চ থাকে। অ নদীৰ ওচৰতে অ অ সেইটো কাৰণে। সেইটোয়ে যিকোনো বস্তুৰ লাভ -লোকচান চব আছে।
এতিয়া চোৱা, তোমাৰ ধৰা মানুহ এতিয়া গৰম দিনত ঠাণ্ডা দিনটো ভাল ভাল কৈ থাকে
অ ঠাণ্ডা দিনত গৰম গৰম ভাল অ সেইটোয়ে।
কি কৰো ঠাণ্ডা দিনত তেতিয়া আকৌ গৰম দিনোটোৱে ভাল আছিল, কিন্তু চাব গ'লে আকৌ গৰম দিনত নিজে কব আকৌ ঠাণ্ডা দিনটোহে ভাল আছিলে।
অ অ তেনেকাই, কিন্তু মোৰ তাত এনেকুৱা লাগে যে ঠাণ্ডা মানে কি, বেছি ঠাণ্ডা থাকিব নালাগে মানে আজিৰ দিনটো যেনেকুৱা তেনেকুৱা থাকিব লাগে। বৰষুণ দিলেও আকৌ বেয়া লাগে ঘৰৰ পৰা ওলাবও নোৱাৰি।
এতিয়া মানে কি গছ - গছনি কটাৰ কাৰণে এইবিলাক হৈ আছে মানে যোনটো বায়ু প্ৰদূষণ প্ৰদূষণ হয় বুজিছা গৰমটো বেছি চি হৈ গৈছে যে?
অ অ সেইকাৰণে মেইন হ'ল তোমাৰ গছ- গছনি আৰু চৰাই - চিৰিকতি।
অ এই ওজন স্তৰটো কাৰণে হৈছে এতিয়া অজন স্তৰটো মান কাৰ্বন ডাইক্সাইডৰ কাৰণে হেৰি হৈ গৈছে। ফুটা ফুটা উলাই যোৱা নাই সেইটো তুমিতো গম পোৱাই চাগৈ যিহেতু?
অ গম পাও গম পাও।
অ এইবিলাকৰ কাৰণে এই হৈ আছে আৰু।
অ কিন্তু এইবোৰ বস্তুটো অকলে হেৰি তোমাৰ সমাধান কৰিব নোৱাৰি, এইবোৰ বস্তু যে চবে মিলি কেনে চেষ্টা কৰিব লাগিব।
উম উম, এইবিলাক অকলে কেনেকে কৰিব পাৰিব কোৱাচোন তুমি?
টোৱে এতিয়া গছ - গছনি কটাই, এতিয়া তুমি ঘৰত গছ - গছনি নাকাটিলে কি হব, চবেই যদি কাটি থাকে।
সেইটোয়ে তুমি নাজানিলে কি হ'ব ক
অ এইটোৱেইতো তোমাৰ ঘৰতো অকলে বৰষুণ দি নাথাকে নহয়?
ঠিক কৈছা ঠিক কৈছা, কাৰণ ইটো চোৱা তুমি যেতিয়া অকলে যতিয়া এজোপা গছ লগোৱা তোমাৰ কিমান গছ লগাবা?
অ সেইটোয়ে, তুমি নিজৰ ঘৰতহে লগাব পাৰিবা বেলেগৰ ঘৰতো তোমাক ৰুব নিদিয়ে গছ।
অ চবতো ফৰেষ্টমেন হ'ব নোৱাৰে, যোনজনে চব এখনে ভাবিয়ে হেৰি কৰিছে। অ হাজোনখন হাবি চবে ভাবিব লাগিব বাওতে আও। যে চোৱা ফৰেষ্টমেনটোৱে যদি, ফৰেষ্টমেন যোনটো আছে আমাৰ অসমৰ
উম উম।
এজনেটো এখন হাবি হেৰি কৰি দিয়া নাছিলে জানো বনাই পেলোৱা নাছিলে? এখন মানে জৰ্জাৰ পৰি থকা মানে জেগা এটা যে হাবি লৈ যে পৰিণত কৰিছিলে তেওঁ।
অ শুনিছো, কাহিনীটো কাহিনীটো শুনিছিলো।
অ এই এতিয়াও বোলে হাবিখন এতিয়া জ্বলাই দিলে, গম পোৱা?
অ সিদিনা শুনিছিলো মই, অ সেইটো সেইটো বহুত বেয়া হৈছে কিন্তু।
মই মানে হেৰিত গম পাইছিলো এইটো মানে এ বাতৰিকাকতত গম পাইছিলো কথাটো।
অ মই আৰু মজ তো বেলেগ বেলেগ জেগাত যে, মানে নিউজত চাই থাকো বেলেগ বেলেগ জেগাত যে বহুত পাহাৰ পাহাৰৰ গছ - গছনি কাটি কাটি আছে, পাহাৰ - চাহাৰ কাটি আছে। মাটি খান্দি আছে, সেইবোৰৰ কাৰণে আৰু বেছি প্ৰব্লেম হৈ আছে।
এতিয়া মাত পাহাৰৰ যদি মা গছ - গছনিবিলাকো কাটি দিয়া ভূমিস্খলণতো হবই।
উম উম।
যিহেতু গছেই মাটিবিলাকৰ কি শিপাবিলাকেতো মাটিতো ধৰি ৰাখি থাকে।
অ সেইটো কাৰণে গছটো কাটি দিলে বহুত মানে নদী - চদী একদম ভাঙি দিয়া, পাৰ্চাৰ নদীৰ পাৰ্চাৰ বেছিকে ভাঙে।
এই তাৰ কাৰণে এইবিলাক হৈছে আৰু আজিকালি মানুহে বুইছা, উপাই নোহোৱা হৈছে যে।
অ',
চব প্ৰকৃতিক ধ্বংস কৰাৰ কাৰণেই হৈছে।
উম, আৰু এটা তুমি চাবা, মানুহ মানে বাৰী আছে না এতিয়া ঘৰ বনাবলৈ ঠাই নাই। গছ গছনি কাটি কাটি তাত মানে ঘৰ চৰ বনাই দিয়ে যে, সেইবিলাকো এটা প্ৰব্লেম।
আগতে চাবাচোন আমাৰ ককা আইতা দিনাহত যেতিয়া হেৰি আছিলে মানুহ, পৰিয়াল বেছি থাকিলেও কিন্তু মানুহে বহুত দূৰৰ দূৰৰ জেগাত আছিল হয়নে নহয় কোৱাচোন?
অ', অ, তেতিয়া গছ গছনি বেছি আছিলে গৰ কম আছিলে।
সেইটোৱেই এতিয়া চাবাচোন একে ঠেক ঠেককে কিমান মানুহে থাকি যায় এটা জেগাতে।
সেইটোৱে এতিয়া চবেইটো ভাবিব লাগিব, অকল নিজৰটো ভাবি থাকিলে নহব নহয়।
এইটোৱে নিজৰটো ভাবি থাকিলে পিছলে কি হ'ব আমাৰ ল'ৰা কিবা, নেক্সট জেনাৰেশ্যনটোৰ কাৰণে।
অ', সেইটোয়ে সেইটো চিন্তা কৰিব লাগিব, অকল নিজৰটো চিন্তা কৰিলে নহ'ব পিছৰতো চিন্তা কৰিব লাগিব।
এইয়া আকৌ এতিয়া আকৌ, টাৱৰ চাৱৰ লগাই ৰেডিয়শন উলাইছে সেইবিলাকৰ পৰাই চৰাই চিৰিকতি মৰিছে কথাটো।
অ', এতিয়া চৰাই চিৰিকতি তুমি চাবা নায়েই ধ-ধৰিব গলে।
উম, আ
নোহোৱা হৈ গৈছে, নাই ঘনচিৰিকা নাইয়ে বহুত কমি গৈছে আৰু এবিধ চৰাই আছিলে তোমাৰ কি, নামটো আছিলে পাহৰি থাকিলোঁ এইটো চৰাই যে নাইয়ে, ক'ব গ'লে।
এইটো চৰাইটোৰ নাম মই জানিছিলো ৰ'বা পাহৰি থাকিলো, কিবা এটা আছিলে। মইয়ো দেখিছিলো আগতে মানে, এ এতিয়া নামটো পাহৰিছোঁ। তোমাক মনত পৰিলে কম দিয়া নামটো বুজিছা, মানে ঘৰ। মই যে, আমা আমাৰ ফালে যেনতেন ঘনচিৰিকা এটা কেতিয়াবা দেখোৱেই টাউনৰ ফালে যেতিয়া ওলাই যাও।
টাউনততো মই চৰাইয়ে নেদেখো, তুমি ঘনচিৰিকা কৈ আছা? সঁচা কথা মই যে টাউনত, অ, চৰাইয়ে নেদেখো।
চৰাই বাদ দিয়াচোন সেই ঘৰচিৰি সেই পাৰ এটাও নেদেখা তুমি।
অ', অ,
সেই মানুহে পুহি পোৱা নাই এইবিলাক যে দোকানত পায় যে পেটচ'পত পায় হেৰি বিলাকে দি দেখিবা।
অ', ভাটৌ চাটৌ যে।
উম,
সেইবোৰে দেখি অ, সেইবোৰেই দেখিবা, কিন্তু এইবোৰ বনৰীয়া চৰাই-চৰাই, চৰাই ত' যে একোৱে নাই।
এ একো পৰা দেখি